হেল্ল' এয়া ওলাই আহিছিলো অলপ
এই তোমাৰ গাড়ী চাউণ্ড বহুত শুনিছোঁ অকমান লাহে লাহে যোৱা।
অঁ দিয়ক
মানে এইটো কি কয় ভাত পানী খালা নাই?
খালো খালো এয়া খাই ওলাই আহিছো এইমাত্ৰ মই ছাইডত গৈছিলো অলপ ছাইডৰ পৰা ঘৰ গৈ আছো এতিয়া
অ ঠিকে আছে
তুমি ক'ত?
মই ঘৰৰ আগফালে কুকুৰজনী লৈ পেলাই অ ওলাই আহিছোঁ।
অ অ ঠিকে আছে
অ আহি আছো অ আহি আছো বোলো ঘৰৰ ভিতৰলৈকে।
অ অ মই চাউনডটো শুনি চাউণ্ড টো শুনিছা হেৰি কাৰণে ফৰ্চনাৰ খনৰ এজছডাল লগাইছে। ছিলো তাৰপিছতে এ আৰু চাউনটো শুনি আছা
অ ঠিকে আছে কি লগাইছা?
এ কৰা
অ অ হা
একৰা
একৰা
একৰা একৰা বাবে
থিকে আছে
বেছতটো বেছি দি আছে মানে
অ ঠিকে আছে তোনে পিছে সেয়া বাকী তোমালোকৰ ঘৰৰ ফালে বোলে ভাওনা চলি আছে
অ ভাওনা আছিলে অ ভাওনা ফালেও অলপ এ তোমাৰ মাজুলীৰ পৰা মানুহ আনি ছিলোঁ ভাওনালে
অ
মাজুলীৰ পৰা মানুহ আহিছোঁ তোমাৰ বাজেটটো অলপ বেছি কম এনেকাই হৈছে আৰু
হয় নেকি?
কম বেছ হৈছে আৰু
এ ভাওনা চাব নোযোৱা নেকি তুমি
যাম এয়া ভাওনা যাম চাগে এপাক এ বাজেট মই দিছো আনিছো মানুহ মাজুলীৰ পা
হা হা
মাজুলী সত্ৰ যে তোমাৰ মাজুলী সত্ৰ মাজুলী সত্ৰৰ পৰা মানুহ আনিছোঁ
অ অ তোমালোকে মিলি পাতিছা নেকি তাত
অ আমিয়ে মিলি পাতিছোঁ আমাৰে কমিটি
অ ঠিকেই আছে ময়ো ভাবিছিলো এবাক সেইফালে যাম বুলি মানে মোৰো সেয়া মামাৰ ল'ৰা মামাৰ ল'ৰা এজনে মানে যাতে হেৰি লৈছে ভাও লৈছে যে
অ অ এ তাতে বোলে আমাৰ লোকেল মানুহ বেছি বেছি নাই লোকেল মানুহ বেছি নাই
হয় নেকি
অ হেৰি আছে তোমাৰ চব এয়া এই তাৰে মানুহ আছে মাজুলী অ বাহিৰৰ মানুহে ইমপ্ৰুভ কৰিছোঁ অ মাজুলী পা মাজুলীৰ ৰাস চাস কৰা মানুহ
ৰাস কৰা মানুহ ভাওনাত লগাই দিছে।
অ অহ কৰে ইহতোও ভাওনাও কৰে ভাল ভাওনাও ভাল ভাওনা কৰে।
ঠিকেই আছে কৰে যদি বাৰু ঠিকে আছে চাই লবা আৰু
অ', চাই লৈছো মোটামুটি চলি আছে বাৰু কালি গ'ল এখন আজি চেৰ চৰ ছেকেণ্ডত থকা দুদিনীয়া কাৰ্যসূচী অ
ঠিকে আছে, এনেও ধৰা ভাওনা চাওনা এখন চালে। কিবা এটা ভালো লাগে।
অ', এই গাঁৱত কিবা এটা অনুষ্ঠান থাকিলে তোমাৰ ভালো লাগে দিয়াচোন।
সেইকাৰণে ভাল কৰিছ ভালে কৰিছ তোমাৰ শিকিব লাগে যিহেতু তোমালোক ডাঙৰ গাঁৱৰ এৰিয়াতো ডাঙৰ যিহেতু
অ এ
অ অ হেৰি এইয়া কি কয় পিছে পিছে মই কাম এটা কাৰণে তোমাক জনাম বুলি ভাবিলো
কোৱাচোন বাৰু
মানে মই তুমি এতিয়া কিবা অনলাইনত কিবা কাম কৰিম ভাবিছা নেকি অনলাইন বজাৰ যে মানে যেনেকে কাম কৰে চাকৰি
নাই নাই ভবা নাই বাৰু পালে কৰিম
মানে মোৰ তাত তেনেকা আছিলে মানে বুইছা। অনলাইন মানে যোনবিলাক ধৰা তুমি বস্তু দুটা মানে কোৰ্চ লব লাগিব।
অ',
মানে ধৰা তোমাৰ এনেকুৱা আছে নতুন নতুন মানে মোৰ তাত এনেকুৱা বিজ্ঞাপন আছে ধৰা তুমি এইবিলাক অনলাইনত যেনেকে ধৰা বহুতে ধৰা কন্টেন্ট ক্ৰিয়েচন কৰে। বা তাৰপা এইবিলাক বনাই ইনফ্লয়েঞ্চ কৰে সেইবিলাক কৰে বা যিবোৰ তোমাৰ মানে ছ'চিয়েল মিডিয়াৰ দ্বাৰা বা ডিজিটেল ধৰা কি কয় এইটো এই মানে তুমি বেনাৰ চেনাৰ বনাই বা ফটো এডিটিং ভিডিঅ' এডিটিং এইবিলাক কৰে নহয়।
অ',
মানে সেইটোও ভাবি আছো তুমি কৰিবা নেকি
মই কৰিম ভাবিছো বাৰু ক অ',
মই ভাবিছো সেইখিনি যদি মোৰ লগত তুমি মিলি কৰা তেনে ধৰা তোমাৰো কিবা এটা ভালে প্ৰফিট উঠব মোৰো ভালে প্ৰফিট থাকিব মানে মানে যেনেকে কপি ৰাইটিং কৰিব লাগে চচিয়েল মিডিয়াত ধৰা বহুত মানে ধৰা মানে চাব গ'লে তুমি বহুত অপচন পাবা সেনেকুৱাত বৰ্তমান সময়ত মানে জনপ্ৰিয় অনলাইনৰ কামসমূহ মানে বহুত আছে বুজিছা।
অ', অ',
কনটেণ্ট ৰাইটিং থাকে ছ'চিয়েল মিডিয়া মেনেজাৰ থাকে। ভিডিঅ' এডিটিং আছে। ডাটা এন্ট্ৰি বা তোমাৰ অনলাইন মানে টোৰিং এইবিলাক থাকে ন সেইবিলাকে তুমি চাব গ'লে মানে ধৰা বিষয় বস্তু সৃষ্টি আৰু লিখা কৰিব পাৰা যোন বিলাক যোনটো কথা কলো কন্টেণ্ট ৰাইটিং বা কপি ৰাইটিং তুমি সেইটো কেনেকে কৰিব লাগিব জানা
কেনেকে কৰিবা
মানে ধৰা তুমি বিভিন্ন ৱেবচাইট থাকে ন ব্লগ বা এনেকে মানে চ'চিয়েল যোন ন ছ'চিয়েল মিডিয়াৰ আৰু
অ',
মানে প্ৰবন্ধ বা যিবিলাক মানে পোষ্ট লিখা বা তোমাক যেনেকে প'ষ্ট কৰে ন
অ', অ',
মানে তোমাৰ ইংৰাজী বা মানে তেনেকা আঞ্চলিক ভাষাত মানে লিখি পেলাই যেনে অসমীয়া
অ উম উম
মানে তেনেকুৱাত মানে তুমি লিখি পেলাই পইচা মানে অৰ্জন কৰিব পাৰা আৰু
অ আজন কৰিব পাৰিম ন পাৰি পাৰি আজিকালি পাৰো মই যে শিকাবা তুমি ক'বা কথাবিলাক কেনেকে কৰিব লাগে কৰিম মই আছো মই তোমাৰ লগত সদায় আছো
অ অলপমান চাই কৰি মানে তোমাৰো কিবা এটা লাভ হব মোৰো কিবা এটা হব ধৰা তুমি পৰাপক্ষত চচিয়েল মিডিয়া মেনেজ মানে মেনেজাৰতো তুমি কৰিব পাৰা মানে বিভিন্ন মানে যেনেকে ব্ৰেণ্ড বা স্থানীয় ব্যৱসায়ত থাকে ন মানে ধৰা ফেচবুক ইনষ্টাগ্ৰাম পেজ পৰিচালনা
উম মোৰ তাত এনেকা কথা এটা শুনাচোন উম কথা এটা শুনা মোৰ তাত এনেকে দুটা দুটা ল'ৰা আছে হা
অ
তুমি অলপ মানে চাই দিব পাৰিলে ভাল আছিলে বুজিছা দুইটা গ্ৰেজুৱেচন কৰা এটা তুমি পাবাই মই দিম তোমাক একাউন্ট বিলাক বা নম্বৰ বিলাক দি দিম কণ্টেক্ট নম্বৰ এটা
অ
সিহঁতটা পাৰিলে অকণ চাই দিব চুন সিহঁত একেবাৰে অকণ
পাম দুটা গ্ৰেজুৱেচন কৰা ন
অ দুটাই গ্ৰেজুৱেচন কমপ্লিট কৰিলে বাৰু অ দৰং কলেজৰ পৰা পাছ আউট হৈছে হা? অঁ অঁ অঁ, অঁ। এম ডি আছে আৰু আৰু এটা আছে হেৰি বি বি এম হেৰি এইটো তোমাৰ ভাইজান ভাইজান নাথ অঁ সিও আছে ভাইজান নাথ এটা ভাইজান নাথ, এটা দীপ নাথ আৰু এটা গোলাপ নাথ। ইহঁত তিন তাক তুমি এপাক চাই দিবাচোন, গ্ৰেজুৱেচন কৰা গোটেই গ্ৰেজুৱেচন। দৰং কলেজৰ পৰা পাছ আউট, উম সিহঁতকিতাক তাকে অলপ গোটেই ৰিল চিল বনাই তোমাৰ।
ক'ত বিচাৰিবা সেইবিলাকৰ ৱেবছাইট পাই যায়টো, তুমি তাতে চাই পেলাই দিব পাৰা তোমাৰ এনেকুৱা বহুত ৱেবছাইট আছেতো। তুমি ফিভাৰ হেৰি আপ ৱৰ্ক এইবিলাক মানে থাকে লিংকডইন এইবিলাক মানে ধৰা এইবিলাক ইণ্ডিয়াত এইবিলাক বহুত তেনেকুৱা থাকে ৱেবছাইটত তুমি চাব পাৰা, ৰিম'ট জব বুলিও কয় মানে এইটো অ' মানে ঘৰৰ পৰা মানে কৰা চাকৰি আৰু তুমি মানে, অঁহ
ল'ৰাকেইটা সিহঁতকেইটাই মানে ব্লগ শ্লগ বনাই সিহঁতকেইটাই।
অ' হ'ব সিহঁতক বাৰু মই চাই দিম তুমি খালি অনলাইন কামটোত অকমান মানে চাবা আৰু হা, কিন্তু ইয়াতে বহুত ডাঙৰ এটা মানে সাৱধান মানে ল'বলগীয়া থাকে আৰু ইয়াত মানে বহুত ভয় এটা থাকে।
অঁ গম পাইছোঁ অঁ।
কাৰণ মানে ধৰা তোমাৰ এইটো থাকিব বিশেষকে তুমি চাব গলে মানে ধৰা কিবা এটা কাম কৰিব যাবা তাত তুমি পেমেন্ট কৰিব লাগে, পেমেন্ট কৰিলে ফেক ৱেবছাইট থাকে ন স্কেম যোনবিলাক কয় ন।
অঁ অঁ।
মানে স্কেমৰ পৰা তুমি কেনেকে বাচিবা আৰু সেইবিলাক আৰু কেতিয়াও মানে টকা দিব নালাগে। কোনো কাম দিয়া বা মানে বাবে যদি কোনোবাই প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন ফিজ বা চিকিউৰিটি ডিপ'জিট হিচাপে পইচা খোজে তেন্তে তাত মানে এশ শতাংশ এইটো ফ্ৰড হয় মানে, তুমি এইটো জানিব লাগে।
অঁ।
সেইটো কেতিয়াও মানে হ'ব নোৱাৰে বুজিছা আৰু টেলিগ্ৰাম বা এইবিলাক ৱাটছআপৰ যোনবিলাক লিংক আৰ্ন লিংকডইন আৰ্ণ থাকে ন?
উম উম।
আজিকালি মানে ইউটিউব ভিডিঅ' এই মানে লাইক কৰি বা ৰেন্টিং দি পইচা দিয়াৰ নামত মানে ডাঙৰ মানে প্ৰবঞ্চল চলি আছে। সেইবিলাকত মানে তুমি বহুত ৰিস্ক থাকে আৰু ইয়াৰ এইবিলাক চাই দ কৰি ল'বা আৰু ইয়াৰ পৰা দূৰত থাকিবা।
অঁ অঁ, হ'ব বাৰু উম সেইটো হ'ব বাৰু মই অনলাইনৰ পৰা অলপ দূৰ
কৰিম
অঁ মই অলপ আগতে মানে অনলাইনৰ কামত আছিলো তো তাতে তোমাৰ মই তিনি চাৰি লাখ টকা এটা লগাইছিলো। তাৰপিছত প্ৰফিট হৈছিলে অলপ চলপকে দুই লাখ মান মোৰ তোমাৰ অ শ্বেয়াৰ বজাৰ এইবিলাকত কিবা বহুত কিবা কিবি ওলাইছিলে তাৰপিছত মই পইচা লগালো তাত তোমাৰ
অকণমান ভাবি চিন্তি লগাবা কাৰণ তোমাৰ বহুত ডাঙৰ এটা এমাউণ্ট তুমি যেতিয়া লগোৱা ন, তুমি সেইবিলাক মানে পইচা বিলাক আগত আগতে বস্তু বিলাকৰ ওপৰত মানে ধৰা অধ্যয়ন কৰিবা। কাৰণ অধ্যয়ন কৰিলে সেই বস্তু বিলাকৰ তুমি ধৰা যোৱাটো ব ছৰ বা যোৱাৰ আগৰ বছৰ কেনেকে চলি আছে বা সেই মৰ্কেটটো কিমানত তোমাক প্ৰফিট দিব কিমানৰ লছ হ'ব। সেইটো চাই -চিতিপেলাই কাম কৰিব লাগে। নহলে তোমাৰো পিছত বিপদ আৰু তোমাৰ ধৰা বহুত পইচাৰ পিছত মানে ধৰা এইবিলাক ফচিযোৱা চাৰ্জ থাকে আৰু।
কি কৰিছে?
বুজিছা?
উম, উম।
সেয়াই আৰু কথা। তুমি যদি কৰিম বুলি ভাৱিছা তেনে মই ভাৱিব পাৰোঁ।
কৰিম, কৰিম কৰিম। দিয়াচোন তুমি কৈছা যেতিয়া অকণ মই মন দিব পাৰোঁ কথাটোত।
মানে তুমি যদি এটা গুৰুত্বপূৰ্ণ কথা এটা তোমাক কওঁ হাঁ।
উম, ওঁ।
তুমি যদি অনলাইন মানে দীৰ্ঘদিন টিকি থাকিব আৰু ধৰা ভাল উপাৰ্জন কৰিবলে হ'লে
উম
যিকোনো এটা ডিজিটেল স্কিল ভালদৰে শিকিলোৱা। সেইটো মানে অতি জৰুৰী বস্তু মানে। তুমি যদি সেইটো অলপ শিকা তোমাৰ মানে পিছলে বহুত বস্তুত মানে সহায় হৈ যাব তোমাৰ। কাৰণ এটা স্কিল ভালকে শিকা। মানুহে মানে দশ জেগাত মানে বচ দশটা বস্তু শিক্ শিকি পেলাই কাম কৰিব নোৱাৰা। যিকোনো এটা ওপৰতে ভালকে অধ্যয়ন কৰা তাতে পিছলে সেইটো ওপৰতে ভালেখিনি পইচা ইনকাম কৰিব পাৰা। বুজিছা?
আঁ, বুজিছো বুজিছোঁ।
উম
উম, এনেকুৱা কথা ভালেই হয়। উম, ঠিকে আছে কৰিম বাৰু তুমি দিয়া। মই প্ৰফিট হ'লেই হ'ল, প্ৰফিট হ'লে হ'ল মই যোনফালে হ'লো বিজ নেজ লগাম পইচা।
অঁ খালি সেয়াই আৰু মানে পইচা তুমি মানে অপব্যৱহাৰ নকৰিবা বা এইবিলাক মানে অলপ সাঁচিবলৈ চেষ্টা কৰা। বা তুমি য যদি মানে ভা ভাৱিছা যদি পিছলে যদি অলপ পইচা তেনেকে ইনভেষ্ট কৰি পেলাই পিছলে ভাল এটা এমাউণ্ট উলিয়াম বুলি। তেতিয়া তুমি ধৰা এছ আই পিও ষ্টাৰ্ট কৰিব পাৰা বেংকত।
উম, শুনাকে বেংকৰ কথাটো কওঁ শুনা তোমাক মই। বেংকত মানে মই ইণ্ডিয়া বেংকত তোমাৰ একাউণ্ট এটা খুলিছিলোঁ। মানে হাঁ তুমি ইণ্ডিয়ান বেংকত এক্ একাউণ্ট খোলোতে তোমাৰ মোৰ একাউণ্টটো হেৰি হৈ গ'ল তোমাৰ তাৰপিছত তোমাৰ মই ধৰ পইচা পুৰা পইচা থৈ থৈ পুৰা বহুত দিন মানে এইটো একাউণ্ট মোৰ সেইটো একাউণ্ট মানে নচলাওৱে। মানে অকল পইচা তাত মই জমাওহে। সেইটো মোৰ তোমাৰ একাউণ্টটো কি হৈ গ'ল? গোটেই পইচাটো উৰি গ'ল আৰু মোৰ তিনি লাখ টকা মাইনাচত লাগি গ'ল। সাত লাখ মান টকা এটা আছিলে।
সেইটো তোমাৰ কিবা এটা ডাঙৰ ফ্ৰড হ'ব লাগিব কিন্তু তোমাৰ এনেকে যদি কোনো বেংকত এনেকুৱা ৰেকৰ্ড নাই মানে তোমাৰ এনেকে তিন লাখ টকা ডাইৰেক্ট গুচি যোৱা। আৰু এইবিলাক মানে চোৱা। ইমান এটা হেভি এমাউণ্ট পতককতে নাযায় ন' তেনেকে। তুমি কিবা এটা হয়তো কিবা বেলেগ জেগাত তোমাৰ বস্তু অন হৈ থাকিব পাৰে, অটপে - চটপে অন হৈ থাকিব পাৰে বা কিবা তেনেকুৱা কিছুমান মানে হ'বও পাৰে। নহয় কিছুমান মানে এনেকুৱা ফ্ৰড কৰে ন, বচ কৰে। তুমি যদি কিবা ধৰা তোমাৰ ওৱাটচাপত কিবা লিংক আহিলে বা তাত টিকিলা বা কিবা লিংক এটা ঘপকতে কোনোবা দিনাখন কিবা হৈ যাব পাৰে তুমি নাজানা। সেইটো ধৰা সেইটো বিষয় হৈ গ'ল তুমি কামত বিজি থাকা, তোমাৰ বেংকৰ পৰা পইচা কাটি থাকিব তুমি গম‌ও নাপাবা। সেইবিলাক বহুত সেইটোয়েতো তোমাক মই বুজালো। তে স্কেমৰ পৰা বাচি থাকিবা নহলে তোমাৰ বহুত পইচা লছ হ'ব।
মই এটা হেৰি কৰিছো তোমাৰ এইটো কেচ ফাইল এটা কৰিছো মই। মোৰ দিছিলিনো মোৰ কি আৰু এয়া ধৰ হেৰি নিচিনা। সেইকাৰণে মই এটা কেচ ফাইল কৰিছো।
ভালকে যি হয় চোৱা, আৰু পইচা বিলাক ৰাখোতে আকৌ নিজৰ ধ্যান দিবা যা- যাতে একো বস্তুত মানে ধৰা, বা হাত চাত নালাগিব বাবে বেংকৰ একাউণ্টৰ লগত লিংক থকা বিশেষ- যোনটো তুমাৰ ছেভিংছ একাউণ্ট, সেইটো একাউণ্ট তুমি গুগল পে' খুলই নালাগে, এইবিলাক একো ৰাখব‌ই নাপায়।
ছিলো বাৰু মই